অ'।
অ' পাইছো পাইছো তুমি পাইছা নাই?
পাইছো পাইছো বাৰু কি কৰি আছা?
মই তোমাৰ আছো এই অকমান ওলাই আহিছিলো।
ও অ' অ'। ভালেই কৰিলা আকৌ মানুহ আজ - আজিকালি ইমান ঘৰৰ ভিতৰতে সোমাই থাকে দেখিছা নাই ওলাই মেলি যাবও লাগে।
হয় হয় হয়। মোৰ অকমান‌ এই তোমাৰ অকমান এই ঘৰতে সোমাই সোমাই আমনি লাগিলে মানে।
অ' অ' অ', অ' ভালেই কৰিলা। তাকে ভাত -পানী খালা নাই?
পানী তোমাৰ খোৱা নাই বনাই আছে খামগে হে গৈ।
অ' অ', অ' সেই ভালেই, ভালেই বাৰু। দেই তোমালোকৰ কেনেকুৱা?
আমাৰ ভালে তোমাৰ আছো এতিয়া খেতি পথাৰত নামিবলগীয়া হৈছে যে।
অ' তাকে তাকে, তাকে খেতি চেতি কৰিছা নাই? কৰিছে ন?
খেতি চেতি কৰিছে অ' নমা নাই নামিব এতিয়া সাত চলি আছে যে।
অ' অ'।
হয় হয় হয়। এই মই তোমাক কথা এটা সুধিম বুলি ভাবিলোঁ মানে! এই মানে আমাৰ ইয়াত এতিয়া এই আহ কি হৈ গ'ল মানে বহুত মানে মানে এতিয়া মোৰ লগত এটা বহুত ল'ৰা আছে। হ'লেও কেতিয়াবা মানে কি হয় সিহঁতি আগৰ মানে নিজৰ পুৰণা কথাবিলাক দুখৰ কথাবিলাক আগৰ মানে কিবা হৈ যোৱা জীৱনত অতীতটো মানে অতীতটো খুচৰ খুচৰি খুচৰি মানে কি হৈ থাকে কেতিয়াবা মানে সিহঁতে মন চন বেয়া কৰি বহি থাকে মানে।
অ' অ'
প্ৰতি মানে জীৱনত বহুত ডিম'টিভেট ফিল কৰে মানে। গম পাইছা নাই এতিয়া সেই ক্ষেত্ৰত
হয় বহুতো অ হয় মই সেইকাৰণে সুধিছো বাৰু মানে সমাজত বহুতো হোৱা দেখা পোৱা গৈছে সেইকাৰণে কৈছোঁ মই মানে কুইচ্ছন বিলাক কৈ আছো। একচুৱেলি আ তুমি কি ভাবা? উট এতিয়া মানে মানে তোমাৰ হেৰি বিদ্যমান লোকে কৈছে যে অতীতক আহে পাহৰি অতীতক আকৌ এফালে কৈছে অতীতক গতিকে তুমি অ এতিয়া তুমি কি ভাবা? এই দুইটা বাক্যৰে প্ৰচলিত, দুইটা বাক্য আমি মানিব লাগে। নে এটা মনা উচিত নে সময় সাপেক্ষে আমি এতিয়া নবনাও চিত কোনটো তুমি - তুমি কোনটো ভাবা ক
আচলতে এতিয়া তোমাৰ সেইটো আচলতে তোমাৰ সময়ৰ লগত কথা গম পাইছা নাই। কিন্তু তোমাৰ এতিয়া তোমাৰ যদি ভাল সময় আহে তেনেহলে তুমি অতীতক তুমি পাহৰি যা বও পাৰা তোমাৰ নাযাবও পাৰা সেইটো আচলতে তোমাৰ লগত কথা, তোমাৰ লগত ঘটি গৈছে সেইটোৰ লগত কথা সেইটো সময়ৰ সতে মিলি মেলি আমি যি হলেও মিলি থাকিবই লাগিব। হয় নহয় এতিয়া তোমাৰ কথাটো এনেকুৱা ধৰণৰ অ মানে তোমাৰ কথাটো এনেকুৱা ধৰণৰ এয়া তোমাৰ অতীতত যেনিবা তোমাৰ কিবা এটা হৈ গ'ল, কিন্তু তুমি সেইটো জানো তুমি কেতিয়াবা ফিক্স কৰিব পাৰিবা নোৱাৰা। গতিকে মোৰ মতে আচলতে অতীতক পাহৰি যোৱা। ভাল বুলি মই ভাবো কাৰণ কেলে অতীতত হোৱা ঘটনা এটা তুমি অ যিহেতু কেতিয়াও ঠিক কৰিব নোৱাৰাই, গতিকে সেইটো কথা আচলতে ভাব আমি ডিপ্ৰেচন লোৱা আমাৰ আমি সেইটো কথা ভাবি মন বেয়া কৰা আচলতে একো প্ৰয়োজন নাই হয় নহয়। অঁ, তাৰ তাৰ আচলতে প্ৰভাৱটো আমাৰ স্বাস্থ্যৰওপৰতো পৰিব গম পাইছা নাই?
স্বাস্থ্য মানসিকত পোৱাৰ লগে লগে স্বাস্থ স্বাস্থ্্যলৈ আহিব শাৰীৰিক ভাৱে আহিব কথাটো। এতিয়া ম মই এইটো কথা বিচাৰ কৰো কথাত মই সম্পূৰ্ণ সন্মতি দিছো মই এটা কথা বিচাৰ কৰো যে, আমি পৰিস্থিতি অনুসৰি আমি কি কৰিব লাগিব গম পোৱা নাই অতীতক খুচৰিব নালাগে অতীতৰ পৰা যোনটো শিক্ষা পালো আচলতে, অতীতৰ পৰা যোনটো শিক্ষা পালো আচলতে সেই সেই শিক্ষাটো আমি মানে কি হয় হয় হয় মে কি হয় ধৰা এতিয়া অতীত যিমানবোৰ দুৰ্ঘটনা বুলি কৈছো মানে যোনবিলাক বেয়া ঘটনা।
হয় হয়।
স সেইবিলাকে বাাৰ মনত কষ্ট দিব সেইবিলাক আমি যিমানেই খোচোম সিমানেই কষ্ট দিব। আৰু সেইবিলাক হৈ গ'ল এটা এটা তোমাৰ আহ সাঁচ বহি যোৱা এটা এলবামৰ নিচিনা যোনটো আমি।
হয় হয় হয় নিশ্চয়।
কিন্তু অ কিন্তু আমি সেই আমি গম পাওঁ যে যোনটো বস্তু ঠিক কৰিব নোৱাৰো বা যোনটো বেয়া সময় আমাৰ লগত হৈ গ'ল সেইটো। আমি কৰিলে আমি নিজেই আমাৰ নিজৰে ক্ষতি হব সেই ক্ষেত্ৰত মই ভাবো। সিনিত অতীতটো পাহৰি যোৱাই ভাল। কিন্তু পাহৰি যোৱা ভাল অ হয় কিন্তু বিদ্ধবানলোক। এটা কথা কলে যে অতীতক নাযা পাহৰি কিন্তু আচলতে সেই কথাটো মোৰ মতে। এটা সংশোধনিব লাগে যে অতীতক প নাযাবাহে পাহৰি নহয় অতীত। তৰ পোৱা যোনবিলাক আমি ফল বা অতীতত পোৱা যোনটো শিক্ষা হয় সেই শিক শিক্ষাবহে আমি পাহৰি যোৱা অনুচিত আচলতে হয় নে নহয় হয় তুমি অৈ লোৱা তাৰপিছত মই। মানাপ
এতিয়া সেই মানুহসকলে মানুহ কেইজন মানুহে কৈছে কৈছে মানে জ্ঞানী মানুহ বুলি ক'ব লাগিব জ্ঞানী। মানুহে কেইজনমান জ্ঞানী মানুহে। কৈত থৈ গৈছে যে অতিথ হক আচল্ততে নাযাবা পাহৰি হয়ে নহয়। সেই কথাাতটো আচলতে সেই তেওঁলোক কৰ তেওঁলোকে আচলতে সেইটোকে বুজাবলৈ বিচাৰিছিলে চাগে দেই মোৰ মতে। মানে অতীতৰ পৰা পোৱা যিসমূহ শিক্ষা নীতি শিক্ষা আমি সেই সমূহক লৈ আমি ভৱিষ্যত জীৱনতটো তোমাক কেনেদৰে আমি ভাল কৰিব পাৰো ভৱিষ্যতে। নিজৰ জীৱনতত কেনেকৈ আগবাঢ়ি যাব পাৰো। সেই সেই বস্তুটো আচলতে আমি শিকিব লাগে। আমি সেই ভৱিষ্যতৰ কথা চিন্তা কৰিব নালাগে লাগে মানে মানে তোমাৰ অতীতত কি উটি গৈছে অতীতত কি কি হৈ গৈছিল সেইবিলাক কথা ভাবি থাকিলে তোমাৰ? নিজৰ স্বাস্থ্যৰ লগতে তোমাৰ মেণ্টেল হেল্থটো আচলতে তোমাৰ বেয়া হ'ব আৰু অ। তোমাৰ মেণ্টেল হেল্থটো তোমাৰ বেয়া হোৱাৰ লগে লগে তুমি আচলতে একো এটা কাম কৰিব নোৱাৰিবা তুমি জীৱনত কেতিয়াও। কেতিয়াও আচলতে ওপৰলৈ উঠিবই নোৱাৰিবা সফল হবই নোৱাৰিবা।
হয়।
গম পাইছা নাই সেইটো কাৰণে আমি সেইবিলাক ষ্ট্ৰেচ বিলাক লৈ থকাটো অনুচিত। আমি যিমান পাৰো সেই ভৱিষ্যতে আমি কি কৰিম যিটো হৈ গল হৈ গ'ল আৰু সেইটোতো আমি কেতিয়াও শুধৰাব নোৱাৰো, কিন্তু আগলৈও যাতে আমি। ভৱিষ্যতলৈ যাতে তেনেকুৱা ভুল নকৰো। আমি সেই নীতি শিক্ষাটোৰ জৰিয়তে আমি সেই কথাটো ভাবি আমি ভৱিষ্যত জীৱনতটো কেনেকৈ আগ। হ বাৰ আমি তাৰ ওপৰত পৰিকল্পনা কৰিব লাগে।
হয় হয় হয় আচলতে কথাখিনি সেইখিনিয়ে সেইখিনিয়ে হয় আচল তুমি যিমানখিনি বিশ্লেষণ কৰিছা। সমূহ কথা খিনি মই জুনখিনী কলো সেইখিনি বিশ্লেষণ ধুনীয়াকে কৰিছা আহ সেইখিনি আচ আচলতে মোৰ মতে অতীত সদায় আমাৰ বন্ধু। আচলতে অতীত ভালেই হ ভালেই হওক বেয়াই হওক বহুত দোকান প্ৰত্যেকটো পৰিস্থিতিয় আমাক এটা এটা শিক্ষা দিলে। প্ৰথম কথা হয়নে ভাল হয় ভাল পৰিস্থিতিয়ে ক'লে যে আমি কোনখিনি। কৰিব লাগে বেয়া পৰিস্থিতিৰে ক'লে আমি কোনখিনি কৰিব নালাগে বা আমি ভাল পৰিস্থিতিত। কেনেকৈ আমি ছাৰ্ভ কৰিবাগেয়া পৰিস্থিতিত কেকৈ ছাৰ্ভ কৰিবাগে আি এটা এক্পিৰিয়েঞ্চ পালো। কিন্তু অতীত অতীত শেষ। সেইখিনি কাম কৰি যদি আমি ভৱিষ্যতে আকৌ যদি সেইখিনি আকৌ যদি ৰিপিট কৰোঁ। তেনেহলে তোমাৰ অতীতটো পুনৰ দোহৰা দোহোৰা হব। মানে একেই নিচিনা হ'বনে নাই কোৱাখন গতিকে হয় সেই ক্ষেত্ৰত অতী। নাযাব পাৰ বা এই অতীতৰ যোনবিলাক সেইখিনি আছে কথাটো কৈছোঁ। সেই ক্ষণও আমি পাহৰি যাব নালাগে মই ভাবোঁ কাৰণ আমি একে হয় কাৰণ সেই ক্ষেত্ৰত আমি পুনৰ সেই ভুলটো কৰাত আমাক সেই কথাখিনি আমাক সহায় কৰিব মই
হয় হয় হয়।
হয় ন এ এতিয়া তুমি এতিয়া এতিয়া এতিয়া নৱপ্ৰজন্মৰ সেই যোনটো মই তোমাক ক'লোঁ আচলতে এটা বেমাৰ বুলি ক'ব লাগিব সেইটো এতিয়া তুমি কি তুমি সেই বেমাৰটোৰ বিশষে কেনেধৰণে প্ৰভাৱ পৰিছে
এতিয়া তোমাৰ সেই কিছুমান তোমাৰ এই কি কি হয় গম পাইছা নাই অতীতত তোমাৰ ধৰি লোৱা কিছুমান ঘটনা তোমাৰ আমাৰ আচলতে ছবি সমূহ কিছুমান কিছুমান মানে ফটো ভিডিঅ' আহে থাকে। তাকে নহয় গম পাইছা নাই তেনেকুৱা ধৰণৰ কিছুমান অ। তেনেকুৱা তাহ সতে মানে অতীতৰ সতে। বন্ধ থকা কিছুমান ফটো ভিডিঅ' আমাৰ অ মোবাইলৰ গেলাৰীত ছেভ হৈ থাকে গম পাইছা নাই। সেইবিলাক আচলতে আমি কেতিয়াবা গেলাৰী যেতিয়া খুচৰি চাও তেতিয়া আমি তাৰ পৰা সেই যদি কেতিয়াবা ভিডিঅ' হঠাতে তোমাৰ ফটো এখন বা ভিডিঅ' এখন যদি দেখিলো। তেনেহ'লে হয়তো তাৰ ওপৰত তাৰ ওপৰত আমাৰ সেই অতীত প্ৰভাৱ। আকৌ পৰিঢ়ব পাৰে গম পাইছা নে অ আমি আকৌ ডিপ্ৰে্যনত যাব পাৰো গম পাইছা
আমাৰ আচলতে লাইফটো আচলতে বেয়া হৈ যাব গতিকে আমি অ সেই ফটো ভিডিঅ' আচলতে সেইবোৰ যিমান থাকে আমি সেইবোৰ আচলতে ৰাখিব নালাগে তেওঁক সেইবিলাক সম্পূৰ্ণৰূপে পাহৰাই অ ডিলিট কৰি দিব লাগে
হয় হয় হয় এ এতিয়া আহিলো আমি সমাধানৰ কাৰণে চোৱা।
হয় হয় হয়
তুমি অলৰেডি এটা। সমস্যা সমাধানৰ কথা কলাই যোনখিনি অতীত যোনবিলাক নিগেটিভ বস্তু আছে এইবিলাক আমি। সম্পূৰ্ণ এৰাই চলিব লাগে একচুৱেলি আমাৰ হয় হয়। সেই সেইটো একদম প্ৰযোজ্য হ'ব কিন্তু কি গম পোৱা নাই আমাৰ হিউমেন ব্ৰেইনটোৱে তেনেকুৱা। ই কি হয় মানে নিজৰ সেইটো বিচাৰি। ই সদায় মানে ভাল বস্তুটো বিচাৰ নকৰি সি সেইটোৱে পায়গৈগৈ মানে। ষত কিন্তু মই হয় মই ভাবোঁ কি গম পোৱা নাই এই ক্ষেত্ৰত আমাৰ দৃষ্টিভংগীটো থাকিব লাগে কি যে আমি এইটো বস্তু চাব লাগিব অ যে বেয়াটো বেয়াটো বেয়া হয় মই সেইটো স্বীকাৰ কৰিব লাগিব তাক সদায় তুমি নাচাও বুলি নাচাওঁ বুলি তুমি যদি যিমানে আঁতৰি থবা সি কিন্তু চকুৰ মুখ আগত বাঢ়ি আহিবই। গম পাইছা নাই গতিকে তাৰ বিষয়ে আমি এটা বিশ্লেষণ কৰিব লাগে যে হয় এইটো হৈছিলে মোৰ লগত। এইটো চবৰে লাইফত হয় কাৰো সম্পূৰ্ণৰূপে ভাল কাৰো হয়নে। তেনেকুৱা হৈছে হ'ব সেইখিনি আমি বেয়া স্মৃতি হিচাপে আমি শে- কিনি ধুনীয়াকে এটা এক্সট্ৰা সেই কৰি থ'ব লাগে ভালখিনি যোনখিনি আছে হয় মোক। খিনি এইখিনি ভাল হৈছে সকলোৱে চকুৰ আগত ভাঙি আছে এইখিনি যেনেকৈ বেয়া খিনি আছে তেনেকে ভাল খিনি আছে। সেই দৃষ্টিভংগীটো যদি থাকে, তেনেহ'লে মোৰ অনুসৰি। তোমাৰ ধৰা কেতিয়াবা সেইখিনি ধৰা কোনোবা খিনি ধৰক কোনোবাই যেনিবা কৰি দিলে কাৰোবা অতীতটো অতিতটোৰ কথা, লগে লগে আচলতে সেইখিনি ডিপ্ৰেশ্যনত নাযায় কাৰণ সেই মানসিক সবলতাটো যে। মোৰ মতে মানসিক সবলতাৰ লগত বেছি কথা আছে। মানসিক সবলতাটো যেতিয়া আহি যাব যে তেওঁৰ অতীতটোৰ বিষয়ে যোনে যিমান কৈছে, সবলতাটোৰ বিষ- ষয়ে যেতিয়া শিকাব মোৰ মতে তেতিয়া তেখেতৰ গোটেই সমস্যাখিনি সামগ্ৰিকভাৱে নাইকিয়া হৈ যাব।
নাইকিয়া হৈ যাব অ আচলতে সেই সেইটো তুমি ভাল কথা কৈছা এটা গুৰুত্বপূৰ্ণ কথা কৈছা। আমি আচলতে যিমান পাৰো আমি নিজকে সবল কৰি ৰাখিবলৈ চেষ্টা কৰিব লাগে। আমি যিমানেই সবল হৈ থাকিম আমি মানসিকভাৱে হওঁক। আমি যিমানেই সবল হৈ থাকিম সিমানেই আচলতে আমাক। অ সেই সেইবিলাকৰ পৰা আমি দূৰত থাকিবলৈ সক্ষম হম। আৰু মানে আ আমাৰ। সেইবিলাকে আমাৰ মূৰৰ ওপৰত মানে আচলতে ভাৰী হ'ব নোৱাৰে। গম পাইছা, গতিকে সেইটো আচলতে তুমি ভাল কথা এটা কৈছা।
সেইটো হয় সন্ত্ৰাস, গতিকে এই যুৱ প্ৰজন্মক ক্ষেত্ৰত আচলতে সেই গুণটোৰে মই বেছিকৈ কম মানে অনুভৱ কৰিছো যাৰ। ফলস্বৰূপে এই তুমি যোনটো অতীতৰ কথাটো ক'লো তাৰ লগতে অন্যান্য বিভিন্ন ধৰণৰ প্ৰব্লেম বিলাক সেইটো কাৰণে দেখা
দেখা দেখা পোৱা গৈছে হয়। এতিয়া তোমাৰ সেই কি হয় গম পাইছা নাই তোমাৰ কিছুমান ল'ৰা ছোৱালীয়ে মানে সেইবিলাক কথা বেছিক খুচৰি থাকে, সেই অতীত কথাবিলাক। সেইকাৰণে আচলতে বহু বহুত মানে বহুত ল'ৰাই তোমাৰ বহুত বেয়া বেয়া তোমাৰ হেৰিও কৈছে মানে, তোমাৰ ধৰি লোৱা নিজকে আত্মহত্যাৰ চেষ্টাও কৰিছে। কিছুমানে সেইবিলাক আচ অ সেইবিলাক আচ। আমি এবাৰ ভাবি চাব লাগে, এইটো যিয়ে নকৰো মই নিজৰ শৰীৰটোক যদি আমি কষ্ট দি- চাওঁ নিজে যদি হেৰি কৰো আচলতে আমাৰ ক্ষতিতটো কাৰ হব নিজৰে হব। হয় নহয় অ আৰু এটা কথা আমি চাব লাগে যে তোমাৰ এতিয়া প্ৰতি- টো বস্তুৰে আমাৰ পৃথিৱীখননত যিমান বস্তু আছে আজিলৈকে প্ৰতিটো বস্তুৰে হয় মানে ভাল এটা ভাল আৰু এটা বেয়া গুণ থাকিবই এটা হ'লো কিবই মই সিমানেই কৈছো। গতিকে এতিয়া আমাৰ মানুহৰতো আমাৰ মানুহৰটো এটা নহয় মানুহৰ বহুত থাকিব পাৰে হয় নহয় গতিকে সেই আমি বেয়া খিনি আঁতৰাই আমি ভালতো আচলতে বাছি ল'ব লাগে। ভালটোক আমি লৈ মেলি কেনেকৈ জীৱনত আগুৱাই যাব পাৰো তাৰ পৰিকল্পনা কৰিব লাগে হয় নহয় আমি আচলতে যিট- টোপ যিটো আছে আমাৰ হাতত সেইটোকে লৈ আমি আচলতে সুখী হ'বলৈ চেষ্টা কৰিব লাগে।
হয় হয় হয় তাকে সে আক। অ তাকে আকৌ পুনৰ লগ পাম এটা নতুন বিষয়ে আজি ভাল লাগিলে কথাখিনি।
হয় হয় নিশ্চয় ভাল লাগিলে ভাল লাগিলে। আকৌ এনেকে ফোন চোন কৰি থাকিবা। অ অ নতুন বিষয় লৈ মিনি এনেকে ফোন কৰিবা ভাল লাগে এনেকে কথা পাতি
অ নিশ্চয় নিশ্চয় আকৌ ফোন কৰিম মই অতি সোনকালে কৰিম।
অ কৰিবা কৰিবা নিশ্চয়। অ তেতিয়া ৰাখিছো আৰু দিয়া অ অ বাৰু বাৰু।